হেল্ল'
অহ শুনিছা
পাওঁ শুনি আছো
অ অ
কি চলি আছে পিছে এনে বহি আছিলো
অ অ লুডু খেলিছে ন
লুডু খেলি হেই মোবাইলত খেলি খেলি কান্দা কান্দি চলি গ'ল আৰু একেবাৰে
কেলে হাৰিছে সিহঁদি
সৰুটো কান্দা আৰম্ভ হৈ গৈছে
উম আহ মই মই দিনটো সেই ছোৱালী অনা নি
অ আঙনিয়া
এই সোপাতে থাকিছো মতে এই উপানাত টোপা অনা তাৰপিছে এপাকনি ভাইটিহঁতো তালৈ গ'লো দিলো তাইৰ লগতে তাইৰ ঘৰতে আছে চাৰ দি মেলি আহিলো আহি পেলাই এতিয়া ছোৱালী অমান শো আাঠটা ক্লাছে তাই মই বোলো মই নিজৰ কাম কেইটা কৰি লওঁ
উম উম তাকেতো কাম কৰাজনী আহিছে
তাই অহা নাই আহিব সেইজনী ছটামান বজাতহে আহে
অ দেৰিকে আহে
উম দেৰিকে আহে খানাটো বনাবহি আৰু
উম বাকী কোনদিনা যাবা হেৰিত ঘৰত
ঘৰলৈ শনিবাৰে যাম অ এই শনিবাৰে গৈ সোমবাৰে গুচি গুচি আহিম আৰু মাহঁতকো লৈ আহিম মানে হেল্ল' মানে সেই সেই বাৰ্থডে আছে ন এদিনৰ মানে ভাইটি বাৰ্থডে আছে ইয়াতে সকাম পাতিব মানে এই কাৰণে বেছো হেৰি নকওঁ আৰু উম আনিবলৈহে যাওঁ মানে থাকিবলৈ নাযাওঁ আৰু
অ অ
অ আজিকালি কিবা এটা হল মানে এই টাইম নোপোৱা হলো
উম
আৰু জুলাই মাহত ইয়াৰ সময় নাই যে একেবাৰে
অ সেইটোৱেতো
অফিচৰ কামটো কাম মাথাাতটো গৰমেই হৈ থাকে তাইে
অ অ
কি কাৰ নাই উম
উ গাড়ী লৈ যাবা
অহ
উম মই শনিবাৰে যাওঁ নেকি ভাবি আছো
অ' এইটো যে, অ' এইটো তেতিয়াহ'লে আমি আমাৰ চিনাকি লোৱাটো হতোৱাই কৰাই ল'ব পাৰোঁ দেখোন আমি যে আগতে পইচা দিছিলো ওৱান থাউজেণ্ড।
অ', অ', অ', অ', ভাবিছোঁ। তাৰমানে মোৰ লগ-লগজনীয়ে কৈছে কি বোলে অ' দিব নিশ্চয় তাৰমানে মোৰ লগৰজনীয়ে ক'লে কি তাই এক্টেজানিত কৰাইছে। আৰু বেলেগ এজনীয়ে আকৌ ডিচিত কৰাইছে। হেল্ল'। অ' ডিচি অফিচ চৰ, অ' ডিচি অফিচৰ মানুহজন আকৌ বেলেগ কাষ্ট। মানে সেইটো এম। দিবিছা ত' এমটোয়ে মানে নি জৰ এম গিটাৰ পৰা পইচা লোৱা নাই। বেলেগবোৰৰ পৰা পইচা লৈ আছে। মোৰে বেলেগ এজনী এম আছে মানে লগৰ ত' এই মোৰ লগৰ জনীয়ে, কংকনাই মানে সেই তাইক কৈছে। যে তোক কৈ দেচোন দে কামটো কৰিবলৈ তত তেতিয়া তাইৰ হতুৱাই কওঁতে মানে বিনা পইচাই কামটো কৰি দিছে। কিন্তু বেলেগ কিছুমানৰ পৰা পইচা লৈ আছে সেই মানুহ
কিন্তু মোৰ কথাটো হৈ গ'ল সেই বস্তুটো এদিত আমিও কৰিব পাৰিম গম পাইছা। তাৰ কাৰণে আমাক ফিন আছামৰ
গম পাইছোঁ। ফি, এ নকবা ৰ'বা। হেৰি সিটো গম পাইছোঁ কিন্তু এপটো আমিও খুলি চাইছো কালি।
নহয় নহয় যিটো, যিটো আমা, আমাৰ যিটো টিহাতত যিটো পাছৱৰ্ড আছে। টি ওচৰত যিটো পাছৱৰ্ড আছে সেইটো আমাৰ ওচৰত নাই নহয়।
সেইটো হয় সিটো যিটো পাছৱৰ্ড আছে সিটো তামানে অভাৰঅল আমাৰ গোটেইকিইটাৰ ভিতৰত তাৰমানে।
মানে সি যিটো কইব পাৰে সেটো আমি কৰিব নোৱাও নহয় তিয়ে যিটো কইব পাই গতিকে টি পাছৱৰ্ডটো দি পেলাই আমি খুলি চাব লাগিব একবাৰ গম পাইছা।
অ' সেটো চাব লাগিব।
কি-কিজানি টি পাচৱৰ্ড দি দি আমি কই যাব পাও নেকি। কি পাছৱৰ্ডটো মানে চিচটেমৰ পাছৱৰ্ড ন?
অ' গম পাইছো। এবাৰ ফ'ন কৰি সুধিব লাগিব। অ' ফোন কৰি সুধিব লাগিব কথাটো। নহ'লে পিছত বোলে দিগদাৰ হ'ব।
অ' ডিচি অফিচত পইচা পাতি দি হ'লেও চেঞ্জ কইব লাগিব।
কৰাব, সিটোতো কৰাব লাগিব প্ৰথমতে ইয়াক সুধি ল'ব লাগিব কথাটো।
অ' মই ইয়াক আজি ফোন এটা কইম বুলি ভাবিলো ভাবি পেলাই আকৌ ই বোলো ৰিচিভ নকইব চাগে কি কামত ফোন কইছে বুলি ভাবি পেলাই। ইহেতেটো অফিচটোতো বন্ধ নাই। অফিচটোতো বন্ধ নাই। উম মই ফোন টা কইম ৰ'বা তাক। সুধিব লাগিব উম নহ'লে এইটো কথা কাৰণে দিগদাৰ হ'লে।
অ' পিছত দিগদাৰ হ'ব তাৰমানে আমাৰ যিখন হেৰি, মেইন হেৰিখন আছিল তাতটো সেই বুলিয়ে আছিল ন।
সেই বস্তুটো কথা আহি পৰে।
উ, উ তেতিয়া আমি সলাই পেলোৱাই ভাল নেকি? তোমাৰ লগৰজনীয়ে সলাওঁতেনে তোমাক কেলে ক'ব, নক'লে?
কইছে তাই তেতিয়াই, কৈছে মই গুৰুত দা ন মা আমি অ, মই গুৰুত্ব দিয়া নাই মা আমি অত বছৰে কৰি আছো আমাৰ দেখো একো প্ৰব্লেম হয় নাই তাই - তাইত এতিয়াও আছে। পিছত কিন্তু হেৰিত টাইমত ছিক্সটি ইয়াৰ্চত গম পাবি বোলে তহতে। যেতিয়া দৌৰাব তহত তেতিয়া দৌৰিবি নে এতিয়া দৌৰিবি এনেকে কৈ আছ। ছিল টাইমলৈ হ'ব ৰ এনেকে আছিল তাৰপিছত কালিহত কওতেহে মানে গাত লাগিল কথাটো।
অ, তুমি আহি আহ, শনিবাৰ দেও। মাৰ সোমবাৰ - সোমবাৰলৈকে থাকিবা নেকি?
যদি তেও নাহে তেতিয়া মই গুচি যাম চাগে। আৰু যদিতিয়া মই হেৰিত ঘৰত গুচি যাম।
অ, জানিছো তুমি কি বেয়া গুচি যাবাগে।
সেইটো ঠিক কৰা নাই যদি তেও দেৰিকে আহো বুলি কয় তাৰ তেতিয়া মই সোনকালে গুচি যাম যদি তেও দু একদিন দুদিন পিছত আহিম বুলি কয় তাৰ তেতিয়াহ'লে মানে একেলগে গুচি যাম।
অ, নহয় ধৰিলোৱা মই সোমবাৰে ঘৰৰ পৰা আহিম। যদি তুমি মঙ্গলবাৰলৈকে থাকা
অ',
যেতিয়া মঙ্লবাৰে ধৰিলে দুইজনী গৈ মেলি তিলকে যদি কৰিব নোৱাৰে তেতিয়া ডি চি অফিচতে সোমাল। তেওঁলোকেহেতেন।
অ, হব দিয়া তেতিয়ালৈকে হ'ব দিয়াচোন। এবাৰ তথাপি ফোনত একবাৰ কৈছা।
নহ তিলকৰ লগত মই কথা পাতি লও এতিয়া গধূলিকে। ফোন কৰিম মই তাক অ, গধূলিকে মই ফোন কৰিম। পাৰে ন যদি কৰে পাৰিম বুলি। অ, তেতিয়া ধৰি লোৱা নহলে ধৰি লোৱা, আহ, মোৰ মানে এইটো যি দেখিছো সেইটো আল্টিমেটলি পইচা পাতি কাৰবাৰ হবগৈ মানে এইটো।
হ'ব অলপমান অলপ হ'ব গোটেইকেইটাৰ পৰা উঠাই দিওঁতে বেছিকে নহব পাৰে!
সেইটো অলপ হ'ব আৰু।
অলপটোতো হবই মানে, দিবতোঅকমান হ'লেও লাগিবই মানে সিহঁতি মানে সেই বস্তুটো নিদিলে লৰচৰ নকৰে ন কামত। কোনো কামতে পইচাটো পালেহে যেন ডাঙৰ কিবা এটা কৰি এনেকুৱা টাইপ দেখায়।
তেনেকুৱা টাইপ হয়, সেইটোৱে।
আৰু এইটো আমি যিমান পাৰোঁ, সোনকালে এইকাৰণে কৰা ভাল। যদি এই চেলাৰী হেইটো ইনক্ৰিমেণ্ট এইট পে কমিচনৰ আগত মানে, এই কমিচনৰ আগত শুই পৰিলা নু ভাল মানে আৰ।
সেইটোৱেটো।
উম।
মই সেইদিনা চাইছোঁ যে এম এ আকৌ সেইদিনাখন এপ্লিকেশ্যনত এপ্লিকেশ্যন বাইদেউক দিওঁতে নে?
উম।
এচিষ্টেণ্ট টিচাৰে লিখিছে মই নাই লিখা, মই গ্ৰেজুৱেট টিচাৰ লিখিছোঁ। অ', তাই অ', তাই এচিষ্টেণ্ট টিচাৰ লিখিছে মই নাই লিখা মই গ্ৰেজুৱেট টিচাৰ লিখিছোঁ।
অহ।
কেলে লিখিম এচিষ্টেণ্ট টিচাৰ গ্ৰেজুৱেত টিচাৰ লিখিছোঁ মই। সেই বস্তুটোৱে আচলতে সলাব লাগিব আমি বস্তুটো উম, সেই সোনকালে মুঠতে শেষ কৰাটো ভাল আৰু।
চাব লাগিব সেইটোৱে।
আমাৰ বাকীসোপা আকৌ হেৰি নাই নহয় কোনো ইন্টাৰেষ্ট নাই ন' বাকী বিলাক।
বাকী বিলাকো সিমান নাই আমি কালিহে আমি দুটাই বহি লৈ যেতিয়া কথাটো ক'লে দুয়োটাৰে মাথাত ক্লিক কৰি লগে লগে
মুঠতে এতিয়া সলাবলৈ গ'লে এটা কাম কৰিম আচাৰ যিহেতু অ', এই যিহেতু পইচাই নিদিয়ে কেতিয়াও।
অ'।
এই হৈ সলাব মেলিবলৈ নাই বুইছা
নাই যদি নিদিয়ে নহ'লে
অ', যিকেইটাই পইচা দিব সেইকেইটাহে সলাবলে লাগে বুজিছা পইচা নিদিয়াকেইটা সলাবলে আমাৰ দঙা নাই নিজে সলাই ল'বি যেতিয়া সলা প্ৰয়োজন নাই যিহেতু সেই পইচা এটা দিবলৈ নোৱাৰো। অ', সেইটোৱেই।
এই দুশ টকাতটোতো একো টকাই নহয়, যিহেতু
অ', এনেই ইমান পাওঁতে মেলিলো যে লাখ লাখ টকা গৈ থাকি মানুহৰ।
অ, অ, পইচাটো এতিয়াহে উঠাইছে তাহাঁতেতো নৱেম্বৰৰ পৰা কামত লাগি আছে।
অ,
গতিকে
ন দুখ দুশ টকা লাগেনে, সিহঁতিনো কিমান খাব মানে পইচা খাব যদি ভাবিছে।
ন খোৱাটোও খাওক বাৰু কিন্তু তাহাঁতে কামটোৰ কাৰণে যথেষ্ট অগ্ৰগতি কৰিছে ন?
অ, সেইটোৱে ইমান এখন ডাঙৰ অৰ্ডাৰ উলিয়াই দিছে যিমান যি ধুলো, তাৰপিছত। তাৰপিছত আকৌ কি আৰু আহ। সেইটোৱেই কথা ই যে মানে
হিম।
উম, সছাকে দেই।
অহ ',
সেইটয়ে কিহৰ খাদনা দিনত খাইছো।
অহ, ঘৰত থাকে।
দিনত সেই দেৰটা ওৱান থাৰ্টি ৰাতিপুৱাও খাও দিনতো খাও তিনি।
ৰাতিও উম।
ৰাতি তোমাৰ চাৰে দস্তাত। সনেকুৱা হয়।
উম - উম। আৰু বাৰু হে আমি আজি এটামান বজাতে খালো। খাই বৈ আজৰি হৈ
তোমাৰ হেৰি আৰম্ভ হৈছে নেকি
অ - অ মই এতিয়া এই তোমাৰ ছটা বজাৰ আগত ডিনাৰ ৰেডি হৈ আছে মোৰ। খাম আৰু অকমান দেৰি পিছত ছিক্স থাৰ্টিৰ আগত খাই দিম আৰু
অহ, চটাটো বাজিলে কিজানি।
উঠো য়ে সোনকালে। অ বাজিলে ছিক্স থাৰ্টি আগত খাম আৰু উম। গধূলিয়ে নহয় আজিকালি। টাইমে নাজাই নাজাই টাইমে নাজাই ইমান দীঘল লাগিছে দিন বিলাক সঁচাকে।
অও
মই সেই বহী গাল চাবলে আছে স্কুলৰ উলিয়াই লোৱাই নাই বহী চাবলৈ।
ইউনিটেষ্টৰ বহী এ উলিওৱাই নাই খোলাই নাই মই ইউনিটেষ্টৰ বহী জাপগিটা।
সোমাই থৈ দিলো আও মই উলিয়াম হে এতিয়া লাহেকে লাহেকে এতিয়া এইকেইদিনত চাই পেলাই শেষ কৰিমহে। আৰু আজি আকৌ এতিয়া ফ্ৰিহে নহলে আগত- হেয়া সি বোলে আহা কথা ‌আছিলে। তাছতে এতিয়া হেদিনা গতে ফোন কৰা নাই দেখোন
উম।
অ ফোন কৰিলে আহিব
উম, উম, উম, উম, উম।
সময় নাইকিয়া নিচিনা এই ছোৱালীয়ে অনা নিয়া কৰা কাৰণেতো বেছি টাইম
উম এবাৰ আনা এবাৰ থোৱা আকৌ এবাৰ আনা বা থোৱা
উম, উম।
সেইটোয়ে দিগদাৰ সেই টাইমটো নথকা হলে মানে তোমাৰ নিয়মত চলি থাকে আৰু টাইমত আৰু বস্তুবোৰ এ সেটোকে ইয়াক ওলাই গলে অকমান ভাগৰ নালাগে গেলা গৰমত ইমান গৰম পৰিছে বাপ্পা।
একজাকত তথাপি মাজতে বৰষুণ গৈছিল
অহ কালি ইয়াত দিছিলে গধূলি এজাক বৰষুণ উম আজি নাই দিয়া
উম এই দুটামান বজাৰ আগে আগে অলপমান দিছিল
অহ
পিছত নাই পিছত আকৌ ৰ'দে ওলাইছে
অ পিছত
উ
এনা
গৰম আৰু খাটা খাত
গম গমকেই যাব অ এই জুলাই বোলো গৰমতে যাব
অ অ